মোৰ মাতটো ভালদৰে শুনা পাইছা নাই?
আহিছে আহিছে।
অঁ অঁ কি কৰি আছ?
এই শুনা ম‌ই মোবাইল এটা মানে কি হয় তোৰ এতিয়া পইচা পাইছোন গতিকে এইকেইটা মানে মোবাইল এটা লওঁ বুলি ভাবিছোঁ। তোৰ মোবাইল এটা মানে জয়ী হৈ আছে। এইটো মোবাইলৰ তোৰ গ্ৰীণ স্ক্ৰীণ টো মানে যিটো লাইন এটা যে পৰিছিল যত দেখিছিল যে
অঁ
সেইটো মানে লাহে লাহে বাঢ়ি বাঢ়ি আহি আছে।
অঁ
তাৰ পিছত আকৌ বেতেৰি বেক আপতটো ইমান এটা ভাল হোৱা নাই, মানে মই এতিয়া মোবাইল এটাকে ল'ম বুলি ভাবিছো। কামতটো ঢেৰ আছে কৰিব লগা।
অঁ
কিন্তু এতিয়া মোবলটো ভাল হ'লেহে, বাকীখিনি কাম আগবঢ়াব পাৰিম।
গম পাইছো গম পাইছো এই মোবাইলটো আজিকালি লাগে আৰু ত সেই মবাইলটো বহুতটাইম চলালি নহয়।
সেইটোৱে মই চলা মই ইমান টাইম চলালো এই মোবাইলটো মই এতিয়া পেলাই পেলাই দিব পৰাকে বেয়া হোৱা নাই যে পেলাই দিওঁ, কিন্তু বহুত খিনি মানে আহি গৈছে, তই বেটেৰী কথাকে কওনে তোক এতিয়া মই আৰু প্ৰচেছৰটো মাজে মাজে হেঙাই যায়, কিবা এটা কাম কৰি থাকিলে।
উম, গম পাইছো বুজি পাইছো এ আজিকালি তোৰ এই কিবা মানেতো আজিকালি গোটেই এপবোৰ মানে হেভি হেভি ফোনত মানে মানে কি কৈছো মই মানে আগৰ যোনবোৰ পুৰণা পুৰণা মোবাইল আছে। তাত বোৰ তোৰ আজিকালি এ আপডেটবোৰ ৰখাই দিয়ে নহয় ত দুবছৰ তিনি বছৰ পিছত। সেই তেতিয়া মানে তোৰ ধৰি ল এই যোনবোৰ নতুন এপ বনে সেইবোৰে মানে তোৰ এই নতুন আপডেট বিচাৰে মানে, আ নতুন আপডেটৰ ফোনটো বিচাৰে আৰু। সেইটো মানে এ পুৰণাবোৰত হেঙাই যায় মানে।
সেইটোৱে প্ৰব্লেমটো সেইটোৱেই যে এতিয়া মই মানে কি ব্ৰেণ্ডৰ মোবাইল এ ৰেডমি যদি তই ৰেডমি যদি আণ্ডাৰ ফিফটিনকে যদি বিচাৰ নহয় ৰেডমি মানে ভাল মোবাইল ইমান এটা নাপাওঁ, নাপাওঁ নহয় মানে ফোনেই নাই ৰেডমি সিমানটো লেবেলত নবনায়ে।
অ', অ', গম পাইছো বাৰু, তাৰাপা এতিয়াতো কি কি ল'ম বুলি ভাবিছ?
এতিয়া সেইটোকে মই মানে খেলি মেলোটো হৈ আছে, প্ৰথম কথাটো মোক এ ক সেইটো হৈছে ফাইভ জিটো লাগিব।
অ'।
চেকেণ্ডতে তোৰ বেটৰীটো ছিক্স থাউজেণ্ড বা ছেভেন থাউজেণ্ড লাগিব।
অ'।
তাকে, এই-এই মট'আলা কেনেকুৱা?
মট'আলাটো হেৰিটো অল ৰাউণ্ডাৰ হয় আৰু কিন্তু মানে তই জোখত কে বেছি মানে হেৰি গেমিং কৰিলে ধৰি ল বেটেৰীটো গৰম হৈ যায় বা সেই তেনেকুৱা। কিন্তু মানে তোৰ এই কম দামত গোটেই বস্তুবোৰ যে এই মট'আলা-মট'আলাত পাবি মানে অল ৰাউণ্ডাৰ চব ফালৰ পৰা মানে অকে আৰু তেনেকুৱা।
সেইটোৱে মই কি হ'ল দে প্রথমে মইটো জানো না কিমান মইটো গেম নেখেলুৱে বহুত কম খেলু গেম।
অ'।
তহঁত তহঁতে যেনেকে খেল মইটো তেনেকে মই গেমেই খেলা নাই মই আজিলৈকে খেলা নাই দিনত দিনৰ মই আজিলৈ গেমত বহি পোৱাই নাই।
অ'।
সেইটো হিচাপত যদি কওঁ মানে মোৰ ফালে মোৰ কাৰণে মট'অলাটো কেনেকুৱা হ'ব?
তোৰ কাৰণে ভালে হ'ব ন তই বাকী কেইটা তেতিয়াতো মানে মট'অলাটো লং লাষ্টিং হ'ব আৰু।
সেইটো কি আছিলে মট'অলা জি অ' ফৰ্টি ফাইভ নেকি তোৰ ভাগটো?
হা? মোৰতো হেৰি, নহয় নহয় জি এইট্ৰি ফাইভ।
ৰ'হচোন চাওঁ।
মোৰ মানেটো হেৰি ধৰি লওঁ এইটো কি বুলি কয় মই মানে এইটো গেমো খেলু ন।
অ'।
অ', মোৰ মানে মোবাইলটো একদম পাৰ্ফেক্ট আৰু তোৰ গেমিংও কৰো তাৰ পৰা তোৰ হেৰি ইয়াত ধৰি লোৱা এ এইট জি বি ৰেম আছে আকৌ তোৰ এ টুৱেলভ জি বি ভাৰ্চুৱেল ৰেম আছে। মানে মই
তোৰ কিমান কিমান লৈছিলে এইটো দামটো ফোন দামটো কিমান লৈছিলে?
মোৰ চেভেটিন ত্ৰিপোল নাইন আছিলে মই লওঁতে অ' নহয় এইট্ৰিন ত্ৰিপোল নাইন নে ছেভেনট্ৰিন ত্রিপোল নাইন কেনেকুৱাই কিবা এটা আছিলে।
এই এতিয়া অনলাইনত ফিফটিন ত্রিপোল নাইন দেখুৱাই আছে।
অ', দাম কমি গ'ল এতিয়া মইতো প্ৰথম ওলাওঁতে লৈছিলো নহয়।
অ', অ'।
এ, ওলাওঁতে উম'। এ, ওলাওতে লওঁতে মানে তোৰ হেৰি হয়, এইটো কি বুলি কয় দামটো যে উঠি থাকে যে।
অ'।
তাপা এই, লাহে লাহে দামবোৰ কমি যায় আৰু তেনেকুৱা হয়। আৰু বেটেৰী মানে পাঁচ হাজাৰ মানে গোটেই দিনটো কাৰণে আৰামত হৈ যায় আৰু গম পাইছানে? আও, আও মানে ইয়াত কি কি আছে তোৰ এতিয়া কিছুমান তই এনড্ৰইড ফোনত তই ওৱান টুৱেন্টি হাৰছ নাপা মানে, ইয়াত মোৰ ওৱান টুৱেণ্টি হাৰ্তছো আছে মানে এ, ৰিপ্ৰেছ এইটো যে
ৰিফ্ৰেছয়েটো মানে আৰু ন।
অ', সেইটো কাৰণে গেম খেলিবলৈ মোৰ ধুনীয়া হয় আৰু মই তেতিয়া মানে গী-গে- গেমৰ কাৰণে চাই লৈছিলো আও।
গম পাইছো।
পচন্দই টো যে।
গম পাইছোঁ, বুজি পাইছোঁ।
এ', মানে তোৰ হেৰি আওঁ তোৰ মানে এই কাৰ প্ৰেছ প্লেইটো ল'লে তোৰ হেৰি এটা হ'ব, মই মোৰ হিচাপতো বেলেগ মোবাইলে চা যোনটো ফ্লেট ডিচপ্লে হয়।
এই, মটৰলা বেণ্ড লোৱাটো বেয়া কথা নহয় টো, হয় নাই বাৰু।
অ'।
মতৰঅলা টোটো লৈ
অ', তোৰ হেৰিটো এ, এই টেমম্পাৰ টে পাৰি, কিন্তু মানে কথা কৈ আছোটো
অ', কাঠ ডিছপ্লে নালাগে বাৰু কেছ নাই মোৰ।
হেৰি হয়, তাত মানে তোৰ এই টেম্পাৰটো মানে তোৰ তিনি মাহ বা চাৰি চাৰি মাহৰ ভিতৰত সলাই দিব লাগিব, নহ'লে মানে তোৰ হেৰি হৈ যায় এইটো কি বুলি কয়, টেম্পাৰটো পুৰা লাগি ধৰে আৰু তেনেকুৱা।
শুনিবি হা মই মোবাইল এটা লৈছিলো দেই, ৰেডমি ফ পি এছ চি ফাইভ জি হা, সেইটো প্ৰথমতে মই চাইছিলো আ', ফ'ৰটিন ট্ৰিপুল নাইন আছিলে
অ'।
তাৰপিছত গৈ পেলাই হ'লগে তোৰ ছেভেণ্টিন।
অ'।
এতিয়া এতিয়া হৈছে টুৱেণ্টি ওৱান।
এ', এইটোত ডিমান্ড আছে আকৌ
বহুত বিক্ৰী হৈছে মানে, মই ভাবি পোৱা নাই অ'। এইটো কি হিচাপত বঢ়াই আছো নহয় তোমাৰ
মা- মানে হেৰি হৈছে তোৰ ধৰিল এতিয়া মই তোৰ মোবাইল এটা কিনিছো ন
উম, অ'।
তাত মানে আৰু মানে বহুত ফিচাৰ পাই গৈছোটো। আ, মই তোক কথাটো ক'লো তই ল'লি
উম'।
ক'ব ন তেতিয়া মানে
অ সেইটোয়ে হৈছে বাৰু।
হেৰি আৰু এই ডিমানটো বাঢ়ি যোৱাৰ লগে লগেটো সেইটো কমি গুচি যায়। অ মানে।
মানুহবিলাকে বেছি। মানুহবিলাকে বেছিকে লোৱা লগে লগে সিহঁতে প্ৰডাক্টো বেছিকে চেল‌ হৈছে নাই সেইকাৰণে অকণমান দামটো অকণমান বঢ়াই দিছে।
অ গম পাইছোঁ কথাটো।
উম।
অ সেইটোৱে মানে তোৰ যদি অ বস্তু। বস্তুটো মানে তোৰ যদি মোবাইলটো ভাল হৈছে দামতটো এনেও বেছিয়ে হ'ব আৰু তেনেকুৱা আৰু।
তাকে মোৰ এই মোবাইলৰ অকণমান সৰু মোবাইল লাগে ইমান ডাঙৰ মোবাইল নালাগে মোক।
অ অ।
ছাইজটো অকণমান সৰু হ'লেও চলে চেমচাঙৰ তেনেকুৱা নেকি ছাইজটো ইমান ডাঙৰ নহয় পাই।
অ অ এই হেৰি চেমচাঙৰটো চেমচাঙৰ চাইজটো সৰু থাকে আৰু ডিচপ্লেটো ভাল হয় সেইটো কাৰণে মানে। টো প্ৰচেচাৰটোও ইমান হেৰি নহয়। কিন্তু মানে ডিছপ্লেটো ভাল‌ হোৱাৰ কাৰণে তোৰ হেৰী হৈ যায় অলপ। এ তোমাৰ দামটো বেছি হৈ যায়।
তই মোক এইটো ক যে মই তোৰ আন্ডাৰত ফিফটিনত যেনিবা। তোৰ মই এতিয়া কোনটো ব্ৰেণ্ডৰ মোবাইল লও বা মোৰ ‌স্পীড মোক লাগে মাত্ৰ ধৰ বেটেৰী বেকআপতটো ভালকে লাগে। তাৰপিছত আৰু। অ স্ক্ৰীনখন স্ক্ৰীন স্ক্ৰীনতে হাই ৱালপ্লে হ'ব লাগিব তেনেকুৱা কথা নাই মুঠতে বেটীৰীটো ভাল হ। লাগে আৰু প্ৰচেছৰটো ভাল লাগে লেগটো খুব কম হ'ব মানে লেগ মাৰিব নালাগে। আৰু লগতে বাকী আৰু একো নাই বাকী বেলেগ একো নালাগে।
অ হয় ৰ শুনচোন ৰহ মই তোক ঘৰত গৈ ভালকে চাই ফোন কৰি আছো ইয়াত মানে আমাৰ ট্ৰেক্টৰখন আহিলে মই হাল। টো বোৱাই লওঁ ৰহ।
অ অ এ তেতিয়া হ'ব নেকি।
অ হ'ব।